হয় তুমি
ময়ো শুনিছো কি কৰি আছা?
দুই বা দুপৰীয়া ভাত চাত খাই উঠি বহি আছো। তুমি ভাত খালা নাই দুপৰীয়া পিছে?
অ মইয়ো খালো ৰবা ভাত চাত খালো, খাই কিনে তাকে ভাবিলো ফোন কৰো। আজি এটা বিষয়ৰ ওপৰত আলোচনা কৰোঁ নেকি সেইটো কাৰণে মই ফোন কৰিলো।
কি বিষয়ে ভাবিছা তুমি এতিয়া?
আমি আজি এই ক্ৰয় বিক্ৰয় বা শ্বপিঙৰ বিষয়- আলোচনা কৰো নেকি কাৰণ যিহেতু শ্বপিং কৰি আমি ছোৱালীোৰতটো ভাল পাওঁয়ে আৰু এইটো আমাৰ দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ দিয়াচোন।
তাক খুব সুন্দৰ বিষয়ে বাছি লৈছা দেই ঠিক কথা ঠিক কথা কৈছা তুমি বাৰু। খাদ্য হওঁক কাপোৰ, শিক্ষা, সামগ্ৰী আৰু দৈনন্দিন সকলো প্ৰয়োজনীয় বস্তু আমি কিনিবলৈ নিয়মীয়াকৈ বজাৰলৈ যাবই লাগিব দিয়াচোন। আৰু আজিকালিটো বেছিভাগ মানুহে বজাৰ লৈ যোৱাতছে বিভিন্ন ধৰণৰ সামাজিক মাধ্যমৰ এপৰ জৰিয়েতে মানে বেছি ভিগ বজাৰ কৰে। তোমাৰ মতামত কি বাৰু?
হয় তুমি ঠিকেই কৈছা আচলতে আগৰ আগৰ দিনত মানুহে ক্ৰই বিক্ৰই কেনে কৰিছিল যে আগতে মানুহে মূলত তোমাৰ স্থানীয় বজাৰ বা দোকানলৈ গৈ কিনে সামগ্ৰী কিনিছিল। কিন্তু এতিয়া এইবোৰ নাই এতিয়া আকৌ তোমাৰ অনলাইন শ্বপিং আগতেটো অনলাইন শ্বপিঙৰ সুবিধা নাছিল। কিন্তু এতিয়া তোমাৰ সকলো অনলাইন শ্বপিং আহি গল তাৰমানে বুজিছা।
উম ঠিক কথা কৈছা আগতে মানুহে ধৰা বগা স্থানীয় বজাৰলৈ গৈছিল বা এইটো কিবা কয় ক্ৰয় ক্ৰয় বিক্ৰ আমি যেনেকে আজি আজি পইচাৰ বিনিময় পইচা দি কিনে বস্তু কিনো আগতে তেনেকুৱা নাছিল আগতে ধৰা বিনিময় প্ৰথা আছিলে ধৰা তুমি খেতি কৰিছিলা অ আৰু আন এজন মানুহে চা ধানৰ খেতি কৰিছিল। সেই মানুহজনে ধানৰ ধান তোমাক দিব তাৰে তাৰ সলনি তুমি আদা দিব লাগিব সেনেকুৱা ধৰণৰ তেওঁলোকৰ মাজত মে ক্ৰয় বিক্ৰয় পথ ৰখা হৈছিল কিন্তু আজিকালি পইচা পইচা দিয়া হয়। পইচাৰ মূল্যত আমি বস্তু কিনি দিয়াচোন।
হয়, হয়। তুমি ঠিকেই কৈছা। আচলতে আগৰ দিনত যিটো বিনিময় প্ৰথা চলিছিল সেইটো কথাৰ কাৰণে আ কিছুমান অসুবিধাও আহিছিল। সেইটো কাৰণে আজিকালিৰ যিটো সুবিধা শ্বপিংৰ যিটো সুবিধা বা আমি সেইটো কোৱা বিষয়ে পৰসি সেই সুবিধাটো আজি কালি সহজে কৰিছে কাৰণ ইণ্টাৰনেটৰ আহ বৰ্তমান সময়ত শ্বপিং ব্যৱস্থাত যি যি পৰিৱৰ্তন আহিছে যেনেকে ইন্টাৰনেটৰ উন্নতিৰ ফলত অনলাইন শ্বপিং বহুত জনপ্ৰিয় হৈ পৰিছে বৰ্তমান সময়ত। তুমিও আজি-কালি কিবা বস্তু লাগিলে অনলাইন দিয়া ম হয়টো আনকি সৰু সৰু আনকি মই কল, আপেল তোমাৰ ঘৰৰ বস্তু সামগ্ৰী অ পিয়াজ, আলু কিনিবলৈ অনলাইনে ব্যৱহাৰ কৰো। ইণ্টাৰনেটৰে সুবিধা লও। ত ভাবা যে ঘৰত বহি কিনে মোবাইল বা কম্পিউটাৰৰ সহায়ত কিমান সামগ্ৰী কিনিব পাৰে।
হয়, হয়। তুমি ঠিক কথাই কৈছা। আজিকালি মানুহে ধৰা বেচিভাগ বজাৰলৈ যাবলৈ নোখোজে। সেইকাৰণে মানুহে ধৰা বিভিন্ন সামাজিক মাধ্যমৰ বিভিন্ন ধৰণৰ এপ ওলাইছে যেনে ব্লিংকিত হওক, ফ্লিপকাৰ্ট মি চওক বিভিন্ন ধৰণৰ এপৰ জৰিয়তে তেওঁলোকে ঘৰতে বহি আহ বস্তু অৰ্ডাৰ দিয়ে যাৰ ফলত তেওঁ মিজ যাতে ঘৰত স সামগ্ৰী আহি যায় আৰু যাৰ ফলত তেওঁলোকৰ কষ্টও কম কম হৈ যায় বা সময়ো ৰাহি হয় আৰু যিখিনি সময় তেওঁলোকৰ বজাৰত গ'লে খৰচ হল হয় সেই সময়খিনিত তেওঁলোকে অন্য কাম সম্পূৰ্ণ কৰি দিয়ে। তেনেদৰে আজিকালি মানুহে অনলাইন শ্বপিঙৰ জৰিয়তে নিজৰ জীৱন যাপনতো উন্নতি কৰি আছে বা দৈনন্দিক জীৱনতটো তেওঁলোকে পূৰ্ণ কৰি আছে এই অনলাইন শ্বপিঙৰ জৰিয়তেই।
হয়, হয়। হয়। উ মোৰ সেই টোৱে ভাবো যে আজি-কালি বৰ্তমান অনলাইন শ্বপিংৰ আটাইতকৈ যিটো ডাঙৰ সুবিধা হৈছে সেইটো হৈছে সময় ৰাখ হী সময় কম কৰি পোৱা তুলে আমি এতিয়া দোকান বস্তু কিনিব যাম আমি কা কাপোৰ কানি পিন্ধি কিনে দো দোকান যোৱালৈকে গাড়ী গাড়ী ভাড়া কৰি যোৱালৈকে বস্তুটো আনে কিনে তাত দৰদাম কৰা লৈক বহুত সময় গুচি যায়। কিন্তু অনলাইন শ্বপিংৰ ক্ষেত্ৰত সেটো নহয়। তুমি মোবাইলতে চালা তুমি ব্লিনকীত, ইনষ্টা মাৰ্কে যি আছে তুমি খুলিলা। খুলি কিনে তুমি অনলাইন অৰ্ডাৰ দিলা। তোমাৰ বিছ মিনিট, আধা ঘণ্টাত বস্তু আহিল। তুমি ভাবা যে সময়খিনি কিমান ৰাহি হৈছে আমাৰ। ইয়াৰ ফলত দূৰৰ বজাৰলৈ যোৱাৰ প্ৰয়োজনে নহয় আমি। ঘৰতে পাও বস্তু, নহয় জানো?
হয় তুমি ঠিক কথাই কৈছা আৰু কাপোৰ হওক বা জোতাৰ ক্ষেত্ৰত এই সুবিধাটো বিশেষ গুৰুত্ব পূৰ্ণ কাৰণ আমি বিভিন্ন ধৰণৰ তাতে এ বাছনি কৰিবলৈও আমি অপচন পাওঁ প বা আকাৰ হওক, গুণগত আহ মান আৰু বিভিন্ন ধৰণৰ ৰঙ আমি ভালদৰে পৰীক্ষা কৰিব পাৰো। আৰু ধৰা শ্বপিং মই ভাবোঁ যে শ্বপিং কৰি আমি যদি ক্ৰয় বিক্ৰয় কৰিবলৈ গৈছোঁ বা কোনো কোনো মলত গৈছো ডাঙৰ মলত তেনেহলে আমি নিজৰ এটা ঘৰত তালিকা প্ৰস্তুত কৰি লৈ যোৱা ভাল। তাৰ ফলত আমি বিভিন্ন ধৰণৰ অপ্ৰয়োজনীয় খৰচ কম হয় কাৰণ আমি যদি ঘৰতে থাকি তালিকাটো প্ৰস্তুত কৰোঁ তেনেহলে আমি গম পাম যে ঘৰত কি কি বস্তু নাই বা ঘৰত কি কি বস্তু আনিবলৈ লাগিব। কিন্তু আমি যদি ঘৰত কোনো ধৰণৰ তালিকা প্ৰস্তুত নকৰাকৈ যাও তেনেতো আমাৰ বহুত খিনি মানে অ খৰচ এনে এনে যাব যে আমি তাতে কৈ মনতে নপৰিব আমাৰ ঘৰত কি বস্তু লগা হৈ আছিল বা কি বস্তু ঘৰত নাছিল। ছিলে আৰু বাজেটৰটো এটা কথা আছে ন। আমি যধে মে খৰছ কৰি সেইকাৰণে আমি বাজেটৰ ওপৰতো গুৰুত্ব দিব লাগিব। নিজৰ আয় অনুসৰিহে আমি খৰচ কৰিব লাগিব। ধৰা আমাৰ যদি আই হল বাৰ হাজাৰ টকা কি আমি যদি বজাৰলৈ গৈছো চৈধ্য হাজাৰ বা প পোন্ধৰ হাজাৰ টকা এটা খৰচ কৰি থৈ আহো, সেইটো জানো বুদ্ধিমানৰ কাম হব? নিশ্চয় নহয়। তুমি এনেই কি বুলি ভাবা?
মও তুমি একেবাৰে ঠিকে কৈছা। নিশ্চয় আমি নিজৰ আয় অনুসৰিহে খৰচ কৰা খৰচ কৰিব লাগিব। সেইটোহে বুদ্ধি মানৰ কাম। যদি আমি জি তি নানা ব্যৱহাৰ যদি এনে অযথা পইচা খেদা পইচা খেদাও একো বাজেট নোহোৱাকে যদি আমি কিবা বস্তু সামগ্ৰী আমি অৰ্ডাৰ কৰি থাকো বা আমি ক্ৰয় কৰি থাকো সেইটো আমাৰ এতিয়াও আমাৰ মানে জীৱনটো আমি ঠিক কৰিব নোৱাৰি। মানে জমা হব না কিবা হব আমাৰতো চব জমাবলৈ বস্তু নহবয়ে। সেইকাৰণে বহু মানুহে কি কৰে অফাৰ বা ডিছকাউণ্ট দেখি অপ্ৰয়োজনীয় বস্তু কিনে। কিন্তু এই বিষয়ে এই বিষয়ে মোৰ মতামত এইটো যে এইটো এটা সাধাৰণ সমস্যা। যে কেৱল অফাৰ বা বস্তু কিনাৰ পৰিৱৰ্তে সেই বস্তুটো সঁচাকৈ কি আমাৰ ইয়াৰ প্ৰয়োজন আছিল সেইটো আমি আগতে হ আহিব লাগে যদি বোলে আজি আজি মোক চাবোন এটা লাগে চাবোন পিছ মই বহুত জৰুৰী মই কালি গা ধোম কালি গাুবৰ কাৰণে মোৰ চাল নাই বা মোৰ খাবলৈ কালি চাউল নাই সেই চাউল খিনি যদি আমি ঘনট গলে টিছ টকাত পাওঁ যদি আমি অনলাইন বহি বহি বিছ টকাত পাই আছো তেতিয়া আমি সেই টো বস্ত লাগে অৰ্ডাৰ এইটো অৰ্ডাৰ কৰিলে লাভ নাই, আজি কালি বহু মানুহে কি কৰে এনে অফাৰ পালে নালাগা বস্ত এটা অৰ্ডাৰ কিনে দি দিয়ে তাৰ পাছত বস্তুটো ইউ মানে ব্যৱহাৰ নহ'লেও তাৰ মানে তোমাৰ ফেলাই কিনি থৈ দিয়ে
মানহবা অফাৰ বিস্কাটৰ কথািলে জপিয়াই পৰে মানে ভাত পিছৰ কথাখিনি ভাবি চিন্তা নানা চাই যে ঘৰত প্ৰয়োজনীয় হৈ আছে নে নাই বা তেওঁলোকে সি কিনে হেই কিনে মানে বসু কিনিব অৱস্থাত আছে কি নাই মানে খৰচ কিমান হ'ব সেইবাক ভাব চিন্ত নাচাই অফাৰ আৰু শুলে তেওলোকে মানে ওলাই যাব বস্তটো কিনিবলৈ বা লগে লগে অৰ্ডাৰ ব পাৰ ব মান কাৰ ধৰ অ বস্তু কিনাৰ পৰিৱৰ্তে এ সেই বস্তুটো সঁচাকৈয়ে প্ৰয়োজনীয় নেকি সেইবিলাক চিন্তা কৰিব লাগে ন আমি। আৰু ধৰা অনলাইন শ্বপিঙৰ অকল বিভিন্ন ধৰণৰ অসুবিধাও আছে হ মানে উপকাৰিতা উপকাৰিতা নাথাক নহয় লগতে অপকাৰিত আৰু চব বস্ত বা উপকাৰিতা অপকাৰিতা দুটাই গুণ থাকে সেই ধৰণে এইবিলাক ক্ৰয় বিক্ৰয় ধুনীয়াকে মানে হয় অনলাইন ক্ৰয় বিকয় দুটাৰ অসুবিধাতটো আছে যেনে ধৰা কেতিয়াবা খোৱা সামগ্ৰী হওক বিভিন্ন ধৰণৰ বস্ত বা ফুল সামগ্ৰী দি পথাই অৰ্ডাৰ কৰিলে কাৰণ চাবা আমি কেতিয়াবা ধৰা বিলাহী অৰ্ডাৰ কৰিছো বা কিয় চপ বোলে অৰ্ডাৰ কৰিছোঁ ফটোত টো ধুনীয়াকেই চাফ চিকুণ বা ধুনীয়া ভাল বস্তু ব কিন্তু আহাৰ পাছত গম পাব বিলাহী বিলাক আহ হয়তো বেয়া আছিল গেলা পোচা আছিল। আৰু কেতিয়াবা বহুত ক্ষেত্ৰতে এনেকুৱা হয় যে আমি সেই বস্তুবিলাক ফিৰাই দিব নোৱাৰো। বেছি সময়তে বস্তুবিলাক ফৰাই দিব নো তাৰ ফলত বিভিন্ন ধৰণৰ অ সমস্যা অসুবিধা সমস্যা দেখা দিয়ে হয়। হয়তো আমি সেই বস্তুটো অ বস্তুটো আমি কিনি ব্যৱহাৰ কৰিব পাৰিম ন। পাব পম না পইচাটো পালো সেইকাৰণ বিভিন্ন ধৰণৰ অসুবিধা আ সেইবাবে আমি চাই চিতিয়ে কিছুমান কেতিয়াবা কিছুমান সময়ত বস্তুবিলাক অৰ্ডাৰ দিম
উম হয় হয় হয় হয় মোৰো একেই মতামত কাৰণ আজিকালি যিবোৰ বস্তু আমি অনলাইন দেখো সেইবোৰ বস্তু যে ভাল হ'ব ভাল সেইতো দেখি কিনাই আমি যে অনলাইন দিওঁ সেই বস্ত আহা পাছত বা কেনেকা হয় আমাক টো আমি তেতিয়া অৰ্ডাৰ বস্তুখিনি টো থ দিয়া নাই যিখিনি বস্তু তেওঁলোকে দিব সেইখিনি বস্তু তেওঁলোকে আনি কিনে দিব আৰু। সেইটো কাৰণে মই ভাবিছোঁ অনলাইন শ্বপিং বাৰু যেনেকা সুবিধা অসুবিধা দুটা আছে তেনেকুৱা স্থানীয় দোকানৰ পৰা শ্বপিং মলত আমাৰ কিছুমান লাভ হয় সেইটো হৈছে যে স্থানীয় ব্যৱসায় সম কৰিলে স্থানীয় আমাৰ যিখিনি অৰ্থনীতি ব্যৱস্থা সেইখিনি শক্তিশালী হয় অধিক কৰ্ম সকলৰ মানে সিষ্টি হয় কাৰণ কিয় বা এতিয়া আমি অনলাইন অৰ্ডাৰ দি আছোঁ অনলাইন থাকিলে কি সেই এটা তা সেইটো কোম্পানীটো লাভ হৈ আছে কিন্তু সেই জাগাত আমাৰ স্থানীয় দোকান বোৰৰ কি হৈছে যে তেওঁলোকৰ অ ব্যৱসায়ি যিখিনি পৰিস্থিতি সেইখিনি বেয়া হৈ যায়ছে দিনে দিনে দিনে দিনে আৰ্থিক সমস্যা বাঢ়ি গৈ আছে কাৰণ আমি চব বস্তু অনলাইনে দি আছো আমি স্থানীয় দোকানৰ পৰা একো কিনা নাই, গতিকে তেওঁলোক যদি আমি সমৰ্থন কৰো তেতিয়া আমাৰ সমাজখনৰ স্থানীয় অৰ্থনীতিও ভাল হ'ব তেতিয়া কিছুমান কামত আমাক তেওঁলোকে সহায় কৰিব ৰাস্তাত ভাত বেয়া তেতিয়া সেই দোকানী সকলে বা আমি মিলি কেনে পইচাে না ভাল কৰিব পাৰিম কিন্তু যদি বোলে আমি অনলাই অৰ্ডাৰ দি আছো তেওঁলোকে অনলাইন দিয়াৰ আগত মালিকেতটো আৰু সহায় কৰিব নাহে হয়নে নহয় বাৰু কথাটো
হয় তুমি ঠিক কথাই কৈছা আমি ধৰা স্থানীয় আমি আমাৰ যি অনলাইন অৰ্ডাৰ কৰি থাকো তেনেও স্থানীয় দোকানী সমূহৰ আমাৰ সম্পৰ্কটো ভালে নহয়। অহ আৰু কেতিয়াবা টো আমি এনেকোৱা নহয় যে আমি সদায় দিয়ে যে অনলাইন অঁ শ্বপিং সেৱা টো বস্তু নহয় নহয় আৰু কেতিয়াবা ৰাস্তা ঘাট বেয়া আছে বা কেতিয়াবা নেটৱৰ্ক প্ৰব্লেম কাৰণে আমি অন ক্ৰয় বিক্ৰয় নকৰিব মানে চেষ্টাটো অ অসম্ভৱ হৈ পৰিব যাৰ ফলত আমি স্থানীয় কেতিয়দি আমিছ স্থানীয় দোকানৰ পৰা বা স্থানীয় দোকানী বিলাক লগত সম্পৰ্কটো আমাৰ নিজৰ সম্পৰ্কটো বজাই ৰাখ - লে বিভিন্ন ধৰণৰ আমাৰ অ সুবিধা হ'ব যেনে ধৰা তেওঁলোকে আমাক ঠগিব নোৱাৰিব বা কেবা ধৰাক বেলেগ বেলেগ গ্ৰাহকক যেনেকৈ তেওঁলোকে ধৰা ভাল হওক বেয়া হওক সেই বস্তু তেওঁলোকে মত্ৰ নাৰখি কেনেকে বস্তুটো কেনেকৈ বিক্ৰী হব লাগে সেইটো ধ্যানত ৰাখ- কিন্তু আমি যদি তেওঁলোকৰ লগত সম্পৰ্কটো ভালে ৰাখো তেনেহলে ধৰা তেওঁলোকে আমাক কোনো ধৰণৰ বেয়া গুণগতনহ হোৱা বস্তু নিব সদায় আমাক ভাল বস্তু দিবলৈ চেষ্টা- কৰিব। তাৰ ফলত আমাৰো লাভালাভ হৈ থাকিল আৰু অ দোকানী বিলাকৰো আমাৰ সম্পৰ্কতটো ভাল এটা গঢ়িব। গঢ়ি উঠিল।
উম তুমি ঠিকে কৈছা হয় তুমি ঠিকে কৈছা আচলতে কি হৈছ- যে আমি শ্বপিঙৰ বিষয় জি বহু কথা পালো কিন্তু তোমাৰ মতে আমাৰ অসমখন আৰু ভাৰতবৰ্ষখন হৈছে আটাইতকৈ বেছি উৎসৱ পাৰ্বন উদযাপন কৰে এখন দেশ বা এখন ৰাজ্যত ঠিক আছে এতিয়া উৎসৱ পাৰ্বনৰ সময়ত যিবোৰ বিহু, দুৰ্গা পূজা, দেৱালী এইবোৰৰ সময়ত ত আমি কি কৰিছিলো আগতে মা দেউতাৰ লগত একেলগে দোকান গৈছিলো। দোকান গৈ কিনে নতুন কাপোৰ উপহাৰ দি আনিছিলো হয় নে নহয় এইখিনি ক্ৰয় বিক্ৰয় কৰোতে বহুত ভাল লাগিছিল আজিালি আমি কি- হয়টো আমি অনলাইন দিওঁ গোটেই খি- আৰু তুমিতো জানাই শিশু হওক বা আমাৰ যুৱক- যুৱতী সকলৰ মাজত কি হয় যে শ্বপিঙৰ প্ৰতি এটা বিশ- শেষ আগ্ৰহ দেখা যায়। আমাৰ সদায় মন যায় শ্বপিং কৰিবৰ কাৰণে নহয় জানো।
হয় তুমি ঠিক কথাই কৈছা। যথেষ্টখিনি তেওঁলোকে সঞ্চয় আৰু আয়িত্বশীল খৰচৰ অভ্যাসো তৈলবিষ কে তই গঢ়িব গঢ়িবলে জুৱা অকল বজাৰ কৰি থাকিলে নহ'ব দিয়াচোন। সেইবিলাকেই আৰু আজি তোমালোক কথা পাতি মোৰ যথেষ্টখিনি অভিজ্ঞতা হল আৰু যথেষ্টখিনি মোৰ জ্ঞানো লাভ
হয় হয় মোৰো ভাল লাগিল হয় হয় মোৰো ভাল ল বাৰু আজি ভাল কথা পাতিলো আমি। ঠিক আছে তেতিয় হলে দিয়া আজিলৈ সামৰিছো কালি কথা পাতিম আমি। উম উম ঠিক আছে দিয়া অ ধন্যবাদ।